হেল্ল'। অ', ক'ত আছে আপুনি? অ', কি আজি অফিচ যোৱা নাই নেকি?
অ', কওঁকচোন।
আজি অফিচ যোৱা নাই নেকি?
এ নাই নাই আজি অফিচ বন্ধ।
অহ, মই মাত্ৰ আপোনাৰ কথা এটাৰ কাৰণেহে ফোন কৰিছিলোঁ।
অহ, কোৱাচোন?
এই হেৰি, আপোনাৰ কি হেৰি মানে কম্পিউটাৰৰ এনেকুৱা কিবা হেৰি আছিল নেকি বেচাগ কেনেকুৱা যে কম্পিউটাৰৰ।
কি কয়, কি কয়।
আপুনি অকন আতৰলে আহক কোন।
অহ, কওকচোন বাৰু শুনি আছোঁ কওঁক।
আপুনি কম্পিউটাৰ দোকান আছে নেকি আপোনাৰ এনেকা, এ কম্পিউটাৰ কিনাৰ বেচাৰ কৰা।
অহ, আছিলে কিন্তু দোকানত বৰ্তমান মন নাই নহয়, দোকানত বেলেগহে আছে এতিয়া।
হয় নেকি?
অহ।
অহ, মানে মোক, মোৰ মানে কম্পিউটাৰ কেইটামান আছিলে সেইকাৰণে আপোনাৰ বেচিম বুলি ভাবিছিলোঁ।
কিমানত বিকিব?
আপোনাৰ এতিয়া কিমান মান লাগে বাৰু কোৱাচোন এনেই।
এতিয়া আপুনি মেইন গাঁৱতে সুধিব। মেইন গাঁৱতে সুধিব লাগিব।
কি কৈছে?
মোক নহয় আপুনি বেলে মানুহক সুধিব লাগিব, বেলেগ মানুহক সুধিলেহে গম পাব আপুনি।
অহ। নাই মই মানে তোমাৰ, এই কেইটামান মানুকক সুধোতে মোক মানে অহ।
কিন্তু মানে এতিয়াই দোকানত নাই যে, মই মানে বেলেগ নম্বৰ দিওঁ আপুনি সেই নম্বৰটো ফোন কৰিব।
হয়, হয়।
আপোনাক মই এট‌ নম্বৰ হোৱাটছত দিম আপুনি সেইটোত ফোন কৰি পেলে সুধিব চোন কিমান লয় এতিয়া। মানে এতিয়া যদি মই আপোনাক কৈ দিওঁ। অহ, কওঁকচোন মানে মই এতিয়া
মানুহ কেইজনমানক কওঁতে সুধোঁতে
অহ।
মোৰ এটা, এ-এ-এটা মোক ত্ৰিছমান দিম বুলি কৈছিলে এইচ পি, এইচ পি পাঁচটা আছিলে মোৰ।
অহ, এতিয়া মানে মই আপোনাৰ এটা‌ দাম কৰি দিম, আকৌ মোক আমাৰ-আমাৰ মালিকো বেলেগ এটা দাম কৈ দিব। আপোনাৰ দিগদাৰ হ'ব নহয়।
অহ।
আপুনি সেইকাৰণে আপুনি-আপুনি এইটো কাৰণে কাম কৰা আপুনি ডাইৰেক্ট মালিকৰ নম্বৰ দি আপুনি মালিকৰ লগত কথা পাতি লওঁক।
অহ', অহ'।
এতিয়া আপুনি ফিক্সটো হৈ যাব, আপুনি কিমান দাম লৈ, কিমান পৰিব।
উম, এনেই তোমাৰ বেলেগ কিবা ব্যৱসায় আছে নেকি?
বেলেগ এনেকুৱা মোৰ আছিলে মই এনেকুৱা হেৰি কৰি আছিলোঁ তোৰ এনেই হাৰ্ডৱেৰ দোকান এখন আছিল।
হাৰ্ডাৰ দোকান ন'।
অহ।
অহ, মইয়ো সেনেকুৱা এটা ভাবি আছিলোঁ মানে মই এইখিনি বস্তু বেছি মানে বেলেগ এখন দোকান খোলাৰ কথা ভাবি আছিলোঁ। হাৰ্ডৱেৰ দোকান খুলিলে কিমান হ'ব, লাভ হয় নে লোকচান। অলপ বজাই ক'ব পাৰিবা নেকি তুমি?
এ লোকচান হোৱা কথা নহয় লাভেই হ'ব বাৰু।
মানে কেনেকে আৰু মানে কোনটো হেৰিত লাভ হয় মানে কোৱাচোন এনেই।
এ মানে ধৰক কেতিয়াবা লাভ হ'ব, কেতিয়াবা লোকচানো হ'ব।
উম।
মানে তোমাৰ‌তো এইটো নহয় যে তোমাৰ সদায় লাভ হ'ব, কেতিয়া লোকচান হ'ব পাৰে।
সেইটো হয় বাৰু।
এইটো আপুনি সেইটোৰ ওপৰত ডিপেণ কৰিব লাগিব এতিয়া মানে আপুনাৰ কেতিয়াবা লচো হৈ যাব পাৰে, কেতিয়াবা আপোন ভাল লাভ
উম-উম-উম', উম-উম' সেইটো হয় বাৰু।
আপুনি কেতিনে কেেইতিয়া মানে ঘুৰিব
মই তোমাৰ মান দুানখন বনাহে আছো মানে এইখিনি দোকান গোটেইখিনি ভাঙিলে যা তা মানে বনাই আছো তাত মানে তোমাৰ মোক দুটামান কম্পিউটাৰ হৈেইটা কম্পিউটাৰ মানে বেচাৰ আহি ধাানণ্ডাত মাৰি আছোঁ মানে মই সেইকাৰণে তোমাক মানে ফোনটো কৰিলোঁ মই তুমিনে এটা কি মানে আনিলে পটককৈ মানে বোকানখন মানে ভালকৈ উঠিব মানে বহুত সকালতে উঠিব কি কি বস্তু
হেৰি ক আপুনি কিয় বেলেগ বেলেগ কে বস্তুনও মানে বেলেগ মানে মানে মানে সাৰুো এতিয়া মোৰ সডু এত চব বস্তু মানে এতিয়া চব বস্তু নাপায় আপুনি মোৰ যিখিনি বস্তু নাথাকে আপুনি সেইখিনি বস্তু আনক
হয় নেকি
উম এতিয়া আপোনাৰ এইখিনি বস্তু এতিয়া বেছি ফা চেল হ'ব
অ মানে তোমাৰ তোমাৰ দোকানত চাগ ইতাবালি এইবিলাক আছে চাগ ন
অ এইবিলাক আছে খালি তাৰ বাহি কিছুমান বেলেগ বস্তু যেনেকুৱা ধৰ হেৰি কি বুলি কয় এইটো এ তোৰ আপোনাৰ ধৰা কেনেক ৰদ চৰ্জা এইবিলাক পাই যেিয় মুৰ্গনা সেইবিলাক বস্তু নাই
পি বাৰ ৰ'দ মই ৰদ ৰৰ কথা পাতিছো মই ডাঙৰ দাদা এজন
অ অ
দাদাজানে দিম বুলি কৈছে ৰসখিনি মই মানে হ'লছেেলতে দিম বুলি কৈছে আৰু তোমাৰিেণ্টটোখিলে চলে চিমেণ্টটো ৰাখিলে ভাল হ'ব ন
অ সেইটো ভাল হ'ল অ আপুনি মানে মই এতিয়া সেইিলাক বস্তু অনা নাই মানে মানে খতমিক আনিছিলো খতম এতিয়া আপুনি ৰাখি ৰাখিব পাৰিব
অ এনে তোমাৰ মোক মোৰ গখনৰ পৰা তোমাৰ গাওখন কিমান দূৰত আছে
দোকানত বেছি যৰত নাই অলপমান দূৰত আছে
অঁ উম এইটো নহয় তোমাৰ মানে তোমাৰ দোকান লগত মানে মোৰ আৌ যদি ওচৰৰতো যায় তেতিয়া আক বেয়া হ'ব নয় কথাটো
অ আপুনি মোৰ দান আপুনি মোৰ চওক অকণমান দূৰত খুলি লওঁ দোকানখন মানে অলপ দূৰত ভাল জেগা এটা আছিলে
অ এনে মাটি চেতি তোাৰ চিনাকি আছে নেকি কেনেুৱা ধৰত অলপ ভাল মান ভিৰ ভা় থকা জেগাত মে নে অলপ দোকান
অ আছে চিনাকি আপুনি এবাক আহিব মোৰ ওচৰলৈ যেতিয়া মই আপোনাকিন চিনাকি কৰা দিব পাৰিম কোন নছিলিনে
অ অ পি তোমাৰ এতিয়া কেনেকৈ তোমাৰ দোকানখন কিমান মান ডাঙৰ হ'ব
উ মোৰ দোকখন বেছি ডাঙৰ নহয় এ মিডিয়াম আৰু ধৰা আৰু বেছি ডাঙৰ নহয় আৰু
অ এ তুমিয়ে থাকা নে কৰ্মচাৰী আছে তোমাৰ কোনোবা
নাই মোৰ দুজন মই দুটা কৰ্মচাৰী আছে মোৰ
আৰু তুমিানে ঘৰ এটা থকা পৈছা চ
অ অ
এ কি আজি য নাই নেকি ত
এ আজি মানে মই বেলেগ এটা কাম হেইখনৰ দোকানত আছে মই বেলেগ এটা কামত গুচি আহিলো ঘৰ
অ আৰু কিবা ব্যৱসায় আছেনেে নে সেইটোয়ে আছে ব্যৱসায় তোমাৰ
নাই নাই ম বৰ্তমান এতিয়া এইটোয়ে ভবা নাই এই লাহে লাহে ভাবিছো আৰু
অ এনেই তোমাৰ হেৰি হয় ভাবিছা নেকি এনেককাা কিবা তোমাৰ ধৰি লোৱা এই যে এ চাবোনৰ যে যোনবিলাক যে তুমাৰ কাম বস্তুবাক যে চাবোনৰ ফেকটৰ কৰিনে আ ফেক্ৰী পাই হলেল হেৰিত আনি যে বা তোমাৰ চাপ্লাই দিয়া যে সৰু সৰু দোকান বিলাকক এইেইবিলাক মই কথা ভাবি আছিলো স মানে সেনে কাৰণে বনাইছিলো তুমি মোৰ লগত এনে অলপ সেৰি সহযোগ কৰিবা নেকি
অ পাৰিলো আপুনি কেতিয়াবা ষ্টাৰ্ কৰিবা এ আপু সেইটোেিপে
মই তোমাৰ দুইখন দোকানে কৰিলেতো দুইখন দোকান মই একেলগে আৰম্ভ কৰিম তাৰমানে তোমাৰ নহ'লে বেয়া হ'ব নহয়, হয়।
একো নাই আমি একেলগে আৰম্ভ কৰিলো, আপুনি কোনদিনাখন কৰিব এনে?
অ' কোনদিনাখন কৰিম মানে তোমাৰ
হেৰিত কৰিম তোমাৰ এই প্লাত হেৰিত মানত কৰি দিম, অক্টোবৰ মানত কৰি দিম।
অক্টোবৰ কেতিয়া মানে?
অক্টোবৰ মানতে কৰিম।
অক্টোবৰ মাহৰ তাৰিখটো ক'ক কেইতাৰিখ মানে কৰিব?
কেইতাৰিখ মানে, মানে তোমাৰ ওঠৰ ঊনৈশ তাৰিখ মানে কৰিম নেকি।
এইখন যে মুছলমান গাওৰ ল'ৰা মানুহৰ যে, অ' হ'ব। তোমাৰ বাজেটটো কি, বাজেটটো কিমান? মানে আপোনাৰ বাজেটটো কিমানকে লাগিব এতিয়া?
অলপ অলপ আপুনি হেৰি কৰাকচোন মানে মোৰ আৰু অল কথা পাতিব আছে, আপুনি ভিৰ ভাৰ জেগাত থকা নিচনা লাগছে ধৰক।
কওকচোন আপোনাৰ বাজেটটা কিমান এতিয়া?
বাজেটটো তোমাৰটো সাত হাজাৰ মান হ'ব।
কিমান কিমান?
সাত, আঠ মান হ'ব।
অ' হ'ব একো নাই। আপুনি অ' মানে চব বস্তু এবাৰে আনিব নে বেলেগে বেলেগে আনিব?
এবাৰত আনিম গোটেইখিনি, ভালে বুলি ভাবিছোঁ এতিয়া পাৰোঁ নে নাই বা।
পাৰিব পাৰিব। ক'ৰপৰা আনিব টাউনৰপৰা আনিব চাগে। উম, মানে আপোনাৰ টাউনৰপৰা আনিলে অলপ পইচা পাতিটো বেছি খৰচ হ'ব আৰু।
নাপালে কিছুমান বস্তু পাম নহয় হাৰ্ডৱেৰ দোকানৰপৰা।
নহয় নহয় মানে, অ' বইছ তালি টাউনৰপৰা পাৰিলে আপোনাৰ মানে বেছি যাব আৰু।
অ' সেইটোৱা চিনাকি তোমাৰ ক'বাত আছে নেকি? মানে কিমান মান পাম, কিমান হেৰি হ'ব?
আপুনি কি আনি দিয়ে তাৰপৰাই ডিপেণ্ড কৰে আপুনি কি কি ল'ব।
মই তোমাক লিষ্টখন দিম বাৰু। সেইটো মতে মোক এটা বনাই থবাচোন বস্তুটো, লিষ্টখন দিম বাৰু মই।
অ' মানে আপুনি কি কি আনিব এতিয়া, সেইটোৰপৰা দামটো ডিপেণ্ড কৰিব।
অ' কি কি মানে তোমাৰ গোটেইখিনি চাবুনে আনিম বুলি ভাবিছিলো তোমাক।
অ' আপুনি কাম কৰক আপোনাৰ বিশ, বিশ মান নহয় আপুনি প-পঁচিশ ত্ৰিশ মান পঁচিশ ত্ৰিশ মানটাক মেনেজ কৰিলো, মেনেজ কৰক।
পঁচিছ ত্ৰিছ মান ন'?
অ'।
পাৰি ন' তেতিয়াবা এনেকে?
অ' পাৰি।
তুমি তেতিয়াহ'লে কিবা এটা মোক মিলাই দিবা মানুহটোৰ লগত।
কিমান মই আপোনাক এ, পোন্ধৰ দছ মানত মেনেজ কৰি দিম। বাকে দুবৰলে মেনেজ কৰিলে হ'ব নহয়?
অ' হ'ব হ'ব, ধুনীয়াকে মেনেজ কৰিলে হ'ব।
অ' আমাৰ তাতকে মানে বেছি অ' মই ধাৰণ কৰিছোঁ মোৰ তাতকৈ মেনেজ কৰিব বছি জাগা নাই, মানে বেছি জাগা ন' মানে বেছি পইচা নাই মোৰ তাত মেনেজ কৰিব।
উম, উম, মই কিবা কিবি তেতিয়া ভাল হ'ব, মই মিলাব হ'ব মানে এইখিনি পইচা দি, মোৰ পইচাখিনি হৈতি, এতিয়া তোমাৰ প্ৰথমতে কৰ্মচাৰী ৰাখিব লাগিব নহয়।
মই মানে হেৰি কৰিলো, মই বেছি পইচা মানে প্ৰথমে মিলাই দিলো যে, বেলেগ কামত মোৰ এতিয়া বেছি পইচা নাই মানে খৰছ হৈ গ'ল।
হয় নেকি?
উম।
অ', তেতিয়া হ'লে মোক আকৌ দিলে, আপোনাৰ অসুবিধা হ'ব নেকি কিবা? আপোনাৰ মোক দিলে অসুবিধা হ'ব নেকি কিবা?
নাই, নাই মোৰ অসুবিধা একো নহয়, খালি আপুনি মানে মই আপোনাক বেছি দিব নোৱাৰিম আৰু, মানে কমকে কিবা দি থৈ যাব পাৰিম আৰু।
অ', হয় নেকি?
অ'।
তেতিয়া হ'লে ঠিকে আছে বাৰু। হ'লেও তুমি অলপ মান এই যদি কৰিব পাৰিলােঁতেন ভাল হ'ল হেঁতেন। আৰু অলপ যদি মিলাব পাৰা হেঁতেন।
মই আৰু অলপ আপোনাক মিলাই দিব পাৰিলো হয়। কিন্তু মানে মই এই বেলেগ এটা কামত খৰচ কৰিদিলো অকণমান দিগদাৰ হৈ গ'ল মান মোৰ।
হয় নেকি?
অ', এইটো কাৰণে মই আপোনাক মানে এতিয়া মিলাব পাৰিম বুলি কোৱা নাই। পিছত আপুনিও আশাত থাকিব মইও নোৱাৰিম মিলাবলৈ।
অ', সেইটো বাৰু এটা কথা।
সেইটো কাৰণে, বাকী মোৰ বেলেগে কেছ একো নাই, খালি মানে আপোনাক মিলাব নোৱাৰিলে আপুনি আকৌ মোক
উম, উম, উম, উম, সেইটো হয় বাৰু। এই তোমাৰ এতিয়া হেৰি কেনেকুৱা এনেকা আগতে, গোটেই মাহিলী ইনকামটো কিমান হয় তোমাৰ?
এ মান্থলী মোৰ এ মান্থলী মোৰ কিমান আৰু, এ ধৰা এক এক, ডেৰ, দুই। উম, এ বেছি নহয় মানে চব দিনাই মোৰ বজাৰ একে নাথাকে যে।
উম।
কোনোবা দিনাখন বি অলপ শ্লো হয়।
অ'।
কোনোবা দিনাখন দোকান বন্ধ হৈ থাকে।
দোকান, অ', সেইটো হয় বাৰু। দেওবাৰে দোকান খোলা থাকে নে বন্ধ থাকে?
নাই, নাই দেওবাৰে মোৰ অফ থাকে।
দেওবাৰে অফয়ে থাকে
উম, দেওবাৰ। মানে দেওবাৰে বেলেগ কামো থাকে যে।
অ', এই তুমি মোৰ লগ মোৰ লগটো যদি খুলিব পা ভাল হ'ল হেঁতেন ন খুলিবা নহয় ন।
খুলি দিম বাৰু কেচ নাই, খালি আমাক কৰ্মচাৰী লাগিব ভাল। মই তোৰ দোকানত থাকিব নোৱাৰিম, মোৰ বেলেগ কাম আছে।
অ', মইও বাৰু বেছি সময় থাকিব নোৱাৰিম। দুজন, দুজন ৰাখিলে হ'বনে?
অ', দুজন হয় যাব।
দুজন কৰ্মচাৰী ৰাখিলে হৈ যাব ন। তুমি অলপ তুমি এতিয়া পোৱা ভাল কৰ্মচাৰী চাবাচোন মইয়ো এইফালে চাম।
অ', মই এইফালে চাই জনাম বাৰু ভাল।
মানে ভাল হ'লে ভাল আৰু, আমি, আমি নাথাকিলে মানে কামিয়াল মানুহ হ'লে কামখিনি কৰি দিব গোটেইখিনি কাম হয়নে। কাম তুমিও ব্যস্ত থাকিবা, মইও ব্যস্ত থাকিম।
উম, মানে মোৰ আছে দুটামান, মোৰ বিশ্বাসী সিহঁতৰ মানে, মানে বহুতে ভাল আৰু।
অ', এই তোমাৰ মানে ভাল মানে কামত। কামত-চামত ভাল নহয় ন।
এ অকে আছে সিহঁতৰ, কোনো প্ৰব্লেম নোপোৱা তুমি।
সেনেকা হ'লে ভালেই বাৰু, কিন্তু মানে তোমাৰ এটা কথা হয় দেই মানে ধৰা দৰমহা পাতি কিমান সেটো সুধি লবা হা প্ৰথমতে।
অ', মানে সিহঁত, সিহঁতৰতো মই এতিয়াটো আপোনাৰ সো ষোল্লকে দি আছো।
ষোল্লশত দিছে।
অ'! আপুনি সিহঁতক যদি, আপুনি প্ৰথম আপুনি সিহঁতক, মোক সোতৰমানকৈ দিবই লাগিব।
অ'! এই দুপৰীয়া খাদ্যটো, দুপৰীয়া খাদ্যটো সিহঁতক দিব লাগিব। আমি দিব লাগিব নে, সিহঁতে, ঘৰৰ পৰা লৈ আহে?
আপুনি, দুপৰীয়া খাদ্যটোতো, মোক আপুনি দি আহা বেছি ভাল হৈছিলে! মানে, লৈ আহিব, লৈ আহিব দিগদাৰ হ'ব।
হয় নেকি? নহয়, ইমানখিনি দিছোঁৱে দৰমহাটো ভাল দিছে ন'! তোমাৰ সেই, কিছুমানে আৰু লৈ আহে যে, সেইকাৰণে, সুধিলোঁ। এনেই, দি দিম বাৰু তোমাক মই।
নাই, নাই। মানে, সিহঁতে দুপৰীয়া খাবলে মানে, দিম। মানে, দিগদাৰ হ'ব। মানে, কিয় দিগদাৰ হয়, জানে! মানে, ইহঁতৰ এক, একেবাৰে ৰাতিপুৱা ওলাই গুচি আহে যে জল্দি। মানে মোৰ, অ'! দূৰ পৰা আহে আৰু দোকানৰ মানে সিহঁতে, খোলে। চাবি সিহঁত লগত থাকে যে।
উম'!
এইকাৰণে, সিহঁতৰ অকণ দিগদাৰ হয়।
অ'! সেইটোৰ হ'ব বাৰু মই তেতিয়া হ'লে, কিবা এটা খোৱাটো হেৰি কৰি দিম বাৰু মিলাই দিম। তুমি এটা কাম কৰিবা, তোমাৰ সেই পোৱালি তোমাৰ তুমি ষোল্ল মান দিয়া? মই তোমাৰ চৈধ্য-পোন্ধৰ মান দিলে হ'ব দিয়া, মিলাই দিবা তুমি কিবা এটা।
তুমি পোন্ধৰমান দিবা? চৈধ্যত নামানিব চাগে!
উম! পোন্ধৰ মান দিলে, মানিব পাৰে। মই খালি, কিবা অলপ, মিলাই দিব লাগিব আৰু।
হ'ব।